হেল্ল'
হেল্ল'
হয়।
হয় সুপ্ৰভাত
সু-প্ৰভাত
হয় ভাল ভালে নে আপোনাৰ?
হয় ভালে আপোনাৰ ভাল আপুনি ভালে আছে?
হয় হয় আছো দিয়ক। মই আপোনাৰ পৰা এ ভ্ৰমণৰ বিষয়ে অকমান জানিব বিচাৰিম আপুনি ভ্ৰমণ কৰি ভাল, পায় নে নাপায় এইবোৰ
অ মই ভ্ৰমণ কলেতো মোৰ একেবাৰে বহুত ভাল পাওঁ আৰু ভ্ৰমণ বুলি কলে মোৰ, আ একদম আ উৎসাহটো বা এক্সাইটমেন্ট যিটো কয় মোৰ দুগুণ বাঢ়ি যায় ভ্ৰমণৰ কথা, কথা যদি কওঁ আপুনি ভাল পায়নে?
ভাল পাওঁ বাৰু ময়ো ভ্ৰমণ বুলি ক'লে ভাল পাওঁ কিন্তু এতিয়ালৈ বিশেষ তেনেকে মানে ভ্ৰমণ, কৰা হোৱা নাই মোৰ ফালৰ পৰা আপুনি এনে ক'ত ক'লে ভ্ৰমণ কৰিছে?
মই তেনেকে আমাৰ যিহেতু মই অসমৰ পৰা অসমত অসমত থাকোঁ অসমত বাসস্থান কৰোঁ বসবাস, ত অসমৰ ওচৰে পাজৰে ৰাজ্যখিনিত মই ভ্ৰমণ কৰিছোঁ। আহ আগতে এতিয়া আ ৰিচেণ্টলি যোৱা মাহত মই অৰুণাচল প্ৰদেশ নামচাইলৈ ভ্ৰমণ কৰিছিলোঁ।
হয়।
আৰু অ হয় কওক,
আপোনাৰ মানে এক্সপিৰিয়েন্ঞ্চ খিনি মানে বহুত লৈছে আৰু যিখিনি অভিজ্ঞতা বহুত, খিনি লৈছে পিছে ভ্ৰমণৰ
হয় হয় অভিজ্ঞতা বহুতখিনিয়ে আছে মোৰ ভ্ৰমণৰ, অ আৰু মই ভাবো সকলো মানুহে এবাৰ জীৱনত ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে আপোনাৰ বহুতো অভিজ্ঞতা বাঢ়ে এ অকল ভ্ৰমণৰ বুলি নহয় আপোনাৰ আহ বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা সেইটো ভ্ৰমণৰ সময়ত আপুনি পাব পাৰে ন? গতিকে ভ্ৰমণ কৰিব লাগে মানুহে।
হয়। মানে ব্যস্ততা জীৱনৰ পৰা ভ্ৰমণ কৰিলে মানে অকনমান যিবোৰ আমাৰ চিন্তা ধাৰাবোৰ অলপ,
সলনি হয়, হয় নতুন নতুন অভিজ্ঞতা আপুনি নতুন মানুহ লগ পাব নতুন ঠাই ত সেই ঠাইখিনিৰ আপুনি কথা জানিব পাৰিব বা সেই ঠাইখিনি মানুহৰ মনৰ আহ চিন্তাবোৰ আপুনি ধাৰ ধৰিব পাৰিব নহয় জানো।
উম হয় আৰু আমাৰ যিটো মানে ব্যস্ততাপূৰ্ণ জীৱন, সেইবোৰৰ পৰা অকনমান মানে আঁতৰিব পৰা যায় আৰু ভ্ৰমণে মানুহক সকাহ দিয়ে।
সকাহ দিয়ে আপোনাৰ যদি আপুনি- আহ মানসিক আহ কিছু- কথাত আপুনি কক ভুগি আছে বা বা মানসিক কষ্ট পাই আছে। ত' আপোনাৰ সেই মেণ্টেল পিচটোৰ কাৰণেও বহুত ভ্ৰমণে আপোনাক আহ- সহায় কৰে।
হয়।
অঁ তেন গতিকে আমি সকলোৱে ভ্ৰমণ কৰিব লাগে।
মানসিকভাৱে মানে শান্তি পোৱা যায় আৰু ভ্ৰমণ কৰিলে।
আৰু আপুনি ভ্ৰমণ কৰি কেনেকুৱা ঠাইত ভ্ৰমণ কৰি ভাল পায়?
বৰ্তমান মই কেনেকুৱা মানে এতিয়া বৰ্তমান মই তেনেকে বিশেষকে- ভ্ৰমত ভ্ৰমণ তেনেকে কৰিয়ে পোৱা নাই পাৰ্চনেলি মানে তেনেকে কৰিব ন। আগতেও যিবোৰ শিক্ষামূলক ভ্ৰমণ, - তেনেকে, তেনেকে অকণ যোৱা কৰিছে হয়, তেনে বাকী তেনেকে- টো বিশেষকে ভ্ৰমণ কৰা নাই বাৰু এতিয়ালে মই।
হয়।
যিহেতু মোৰ মানে এনেকুৱা হৈছে সময় সুবিধা মানে মিলাব নোৱাৰো যিহেতু।
হয়।
আৰু বিশেষকে আমাৰ যিহেতু ছোৱালী বুলি ক'লে অকণ ৰেষ্ট্ৰিকছনটো মানে বেছিকে থাকে যিহেতু।
হয় হয় হয়, সেইটোৱে হয়, অঁ।
সেইটো কাৰণে, বিশেষকে এতিয়া মানে পাৰ্চনেল বুলি ভ্ৰমণ তেনেকে পোৱা নাই আৰু।
অঁ তথাপি কেতিয়াবা যদি সময় সুবিধা মিলে জীৱনৰ আহ- আপোনাৰ সেইটো বন্ধ সময়বোৰত ভ্ৰমণ কৰিব লাগে লগ সমনীয়াৰ লগত বা- পৰিব পৰিয়ালৰ লগত, নহয় জানো?
দূৰত তেনেকে গৈ পোৱা নাই, আমাৰ যিটো ডিষ্ট্ৰিকৰ ভিতৰতে নিজৰ বন্ধু বান্ধৱীৰ লগত তেনেকে- অকন গৈছো আৰু সেইবোৰে ক দূৰলে বুলি ভ্ৰমণ তেনেকে নাই আৰু।
একো নাই, আঁহ- ভ্ৰমণ বুলি ক'লে অকল দূৰলৈতে এ দূৰলৈ যোৱাটোৱে ভ্ৰমণ নোবুজাই, আপোনি আ- পোনাৰ সেই ওচৰে পাজৰে যোৱা ঠাইখিনিওতো আপুনি ভ্ৰমণ কৰিব পাৰে। আৰু ধৰক, গোটেই আমাৰ জীৱনটোৱে এটা ভ্ৰমণ নহয় জানো? যে- লাইফ ইজ এ জাৰ্ণি বুলি কয় এটা কথা এষাৰ আছে নহয়, গতিকে- আমি প্ৰত্যেক দিনে আমি ভ্ৰমণে কৰি আছো, জীৱনটোৰ ভ্ৰমণ কৰি আছো। হয়টো এইটো আপুনি- আহ কিছুমানে ঠাইলে ভ্ৰমণ কৰিছে, হয়তো আপুনি জীৱনৰ লগতো ভ্ৰমণ কৰি আছে। প্ৰতিটো নতুন নতুন অভিজ্ঞতা লয়, হয়নে নহয়? অঁ'। তেনেকে ধৰণে আমি আহ ভাবি লব লাগিব।
কিয় এই?
আৰু ধৰক, - আ মই মই আ বেছিভাগ- পাহাৰ, নদ নদী বা তেনেকুৱা অঞ্চলবোৰত বেছি ভ্ৰমণ কৰি ভাল পাওঁ, এনেই- আপোনাক যদি সুধো আপুনি কেনেকুৱা ঠাইত ভ্ৰমণ কৰিব আগলৈ যদি আপুনি- সময় সুবিধা মিলাই।
সময় সুবিধা মিলি সেই ময়ো সেই যিবোৰ আমাৰ পৰ প্ৰাক পৰিৱেশৰ ওচৰ পাজৰে যাব বিচাৰিম যত নি কি প্ৰাকৃতিক যিবোৰ সৌন্দৰ্য পোৱা যায় যেনেকে গছ পাহাৰ নৈ নদী তেনেকুৱা হয়।
হয় হয় হয়।
আৰু আমাৰ অসম বাহিৰলে যাব নালাগে আমাৰ অসমতে যিহেতু বিশেষক আৰু মঠ মন্দিৰবোৰো আছে সেইবোৰো মানে চাব লগীয়া বস্তু হয় জানিব লগীয়া বস্তু
নিশ্চয় নিশ্চয় তীৰ্থ ভ্ৰমণ তীৰ্থ ভ্ৰমণ কৰিও ভাল লাগে কিছুমানে ভাল পায় কিছুমানে পৰিৱেশটো চা আ চাবলৈ ভ্ৰমণ কৰে
হয়
আপোনাৰ আই এডভেঞ্চাৰ ভ্ৰমণ কৰি কিছুমানে ভাল পায়
হয় হয়
কিছুমানে তে ত গতিকে সকলোৰে ভ্ৰমণৰ আহ আ ধৰণটো বেলেগ বেলেগ হ'ব পাৰে
হয় হয় আমি ভ্ৰমণ কৰি যিহেট তু আমি মানসিক শান্তিটো বিচাৰো ভ্ৰমণৰ জৰিয়তে কিছুমানে প্ৰকৃতিৰ মাজত বিচাৰি পায় কিছুমানে যিবোৰ মঠ মন্দিৰত তাতে নিজৰ মানসিক শান্তিটো বিচাৰি পায়
হয় হয় হয় একদম সঁচা কথা
উম
আ আপুনি তেনেকোৱা তীৰ্থ ভ্ৰমণ কৰিছে নে মঠ মন্দিৰবোৰলে কেতিয়াবা যায়নে নিজৰ যেতিয়া আহ সেই মানসিক শান্তিৰ কাৰণে
হয় হয় যাওঁ বাৰু
হয় আপোনাৰ তেনকা আহ কলে কলে গৈছে বাৰু
তেনেকে মই ইফালে তেজপুৰ মহাভৈৰৱ গৈছো
হয়
তাৰ পিছত গুৱাহাটীৰজ হাজোৰ যিবোৰ আহ মদন কামদেৱ মন্দিৰ আৰু এইটো হয়গ্ৰীৱ মন্দিৰ তেনেকে সেইবোৰলৈ গৈছো আৰু
অ অলপ বি অ সেইবোৰৰ বিষয়ে অকমান মোক জনাব নেকি কি আপোনাৰ অভিগ জ্ঞতাটো কেনেকোৱা আছিল সেই মন্দিৰবোৰত ভ্ৰমণ কৰি আপুনি কেনুকোৱা পালে নিজক কেনেকোৱা শান শান্তি বিচাৰি পালে
মই বিশেষকে অ তেছপুৰ মহাভৈৰৱৰ বিষয়ে জনাব বিচাৰিম
হয়
ত' আপুনি চাগে জানে তেজপুৰৰ যিটো আমাৰ শিৱ লিংগ সেইটো এছিয়াৰ ভিতৰতে চবত ছে মানে অ ডাঙৰ শিৱ দীঘল শিৱলিংগ আপুনি জানে চাগে এইটো সেইটো বৰ্তমানো সেইটো মানে আহ ওলাই গৈ আছে সেইটো
হয় হ হয়
টো মানে তাতে মানে গৈ মানে তাতে মানে হ সোমোৱাৰ লগে লগে মানে নিজৰ এটা মানে পৰিৱেশটো মানে বহুত মানে বেলেগ লাগি যায় আৰু মানে নিজৰ মানে মানসিক মানে বহুত শান্তি পোৱা যায় তাতে গৈ আপুনি বিশেষ কে মানে অ মৰ্ণিঙত যাব পাৰে বা আপোনাৰ মানে যিহেতু আমাৰ দিনতোৰ ব্যস্ততা বহুত মানে ভাগৰি পৰো আমি
হয়
তেতিয়া মানে মহাভৈৰৱ পৰা যেতিয়া সন্ধিয়া টাইমত আপুনি গৈ তাতে অ তাতে চাকিটো নজ্বলালেও আপুনি তাতে মন্দিৰৰ চিৰিত বহি মানসিক ত তেনেকে তাতে মানে বহুত যিহেতু অ তেজপুৰত যিহেতু মই পঢ়া শুনা কৰিছো সেই হিচাপত মানে যিবোৰ আমাৰ আ শিক্ষাৰ জীৱন যিটো ধৰ আ ছাত্ৰ ছাত্ৰীৰ জীৱন সেই সেইটো আপোনালোক আপুনি জানিব চাগে যিটো ষ্ট্ৰেচফুল হয় যিটো একজামৰ মাজত হয় তেনেকে মানে সেই সময়ত যাতে গ'লে মানে সেইটো মানে বহুত শান্তি পোৱা যায় আৰু সেইটো
শান্তি হয় হয় এতিয়া সেইটো এ আহ ষ্টুডেণ্টৰ কথা ওলাওতে এতিয়াতো গ্ৰীষ্মকালীন বন্ধ, নহয় জানো গ্ৰীষ্মকালীন বন্ধত এতিয়া সকলোৱে সময় আহ বিশেষকে ল'ৰা-ছোৱালী বোৰে অলপ সময় পায়, মাহৰ বন্ধ বা ছুটি পায় ত সেই বন্ধত উম আ সকলোলৈকে সকলোৱে এ যোনে যেনেকে পাৰে ভ্ৰমণ কৰিব এটলিষ্ট ওলা আ ওলাই যাব লাগে নহয় জানো বা ওচৰৰ পাজৰৰ বহু দূৰলৈ যাব নোৱাৰিলেও এই অঞ্চলটোৰ আহ নো নোযোৱাত ঠাইবোৰলে গৈ অঞ্চলটো কেনেকুৱা কি হয়, সেইবোৰ চাব লাগে ন
হয় হয়,
আপুনি এতিয়া আহ বন্ধৰ কেইদিন আ গৰমৰ বন্ধৰ কেইদিন এনে কি কৰিম বুলি ভাবিছে কৰ'বাত ভ্ৰমণ কৰিব যাম বুলি তেনেকুৱা আহ প্লেনিং কৰিছে নেকি বাৰু
এতিয়ালে বাৰু প্লে প্লেনিং তেনেকে কৰা নাই যিহেতু মই এতিয়া বৰ্তমানো আ গ্ৰীষ্মকালীন বন্ধ হ'লেও আমাৰ মানে বিশেষকে বন্ধ এতিয়া পোৱা নাই বুলি ক'ব পাৰে কাৰণ আমাৰ যিটো কচিং ক্লাছ হিচাপে চলি থাকে ন, নাইন আৰু নৱম আৰু দশম ক্লাছৰ কাৰণে ত' যিহেতু তেওঁলোকৰ কাৰণে যাব লাগে কাৰণে ইয়াত এতিয়া ব বৰ্তমান বন্ধ পোৱা নাই বুলি কব পাৰে আৰু, ক্লাছটো এতিয়া সমাপ্ত হ'ব, আহ সোতৰ তাৰিখৰ পিছত সোতৰৰ পৰা লাষ্ট, তাৰ পিছত ভাবিম আৰু এইটো কলে যোৱা হ'ব। তেনেকে বিশেষ এতিয়ালে মানে এইটো চিন্তা চৰ্চা কৰা নাই সেই বিষয়ত
অ হয় হয়, এনে আপুনি আমাৰ অসমৰ
কিবা কৰিলেও
হয় হয় এনে হয় হয়, এনে অসমৰ আপুনি এহ কি কি ঠাই আজিলৈকে ভ্ৰমণ ভ্ৰমণ কৰিছে বা উজনি অসমৰ ফালে কেতিয়াবা আহিছেনে উজনি অসমৰ সেই ৰংঘৰ, কাৰেংঘৰ সেইকেইটা, ঠাই ভ্ৰমণ কৰিছে নে
নাই নাই এইটো মানে একদম দুৰ্ভাগ্য বুলি ক'ব পাৰা পাৰিব এইটো হয় হয় অ দুহেজাৰ পঁচিছ বৰ্ষ, তাতে মোৰ যোৱা মানে এইটো, যিহেতু মানে দুৰ্ভাগ্যবশত মোৰ মানে যোৱা নহ'লে তাতে।
অ একো নাই কেতিয়াবা আপোনাৰ হয় হয় হয়, আকৌ এই সময়টো আহ আহিব আহ কেতিয়াবা আকৌ সোযোগ যদি পায় জীৱনত, তেতিয়া নিশ্চয়কে আপুনি যাব পাৰিব।
হয়, হয়। উজনিলে বুলি বুলি তেনেকে মই ক'ত যোৰহাটলৈ গৈছোঁ আৰু যোৰহাটৰ ফালে যোৱা নাই আৰু যোৰহাটৰ তেনেকে। ভ্ৰমণ বুলিও ক'ব নহয়, তেনেকে নিজৰ পাৰ্চনেল কামলৈ যোৱা হৈছিল আৰু।
হয় হয়।
ঠিক আছে।
বাকী, ঠিক আছে। হয় হয় হয় মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি, ভ্ৰমণৰ বিষয়ে জানিব বহুত পাৰিলোঁ আপোনাৰ পৰা। অ ধন্যবাদ তেনেহলে, ৰাখিছো ন?